হেল্ল'। হেল্ল' অ', অ' শুনা পাইছা?
অ', অ' পাইছোঁ।
কৰিছা?
ৰ'বা, গা ধুই আহিলো ইমান গৰম।
অ' ইমান গৰম দিছে বাপ ৰে, কিবা উম্, উম্ কিবা এটা গপ গপি
অ' তাকেইটো বৰষুণে দিয়ে নেকি?
নাজানো, বৰষুণে দিয়ে নে ভূমিকম্পই আহে।
তাকেতো, আজি আজিকালি আৰু হ ঠাতে ভূমিকম্প আহে নহয়?
আহে, আহে আৰু কিবা এনেকুৱা যেতিয়া গপ গপি দিয়ে, তেতিয়া মানে লাগে যে ভূমিকম্প আহিব যেন মানে কিবা এটা বতৰটো কিবা টাইপ পৰ হৈ থাকে।
তাকেটো কিবা ধুমুহা আহে নেকি আ, ভূমিকম্পই আহে তাকেহে। আজিকালি আৰু কি দিন পৰি ছে ভয়ে লাগে।
মানে এনে তুমি দেখিছা নে? এই যে যোৱা কেইবছৰ আৰু এইবছৰৰ মাজত গৰমতটো কিমান মানে বেলেগ হৈ গৈছে
অ', অ', হয়, উম। তাকেতো এ অ', এবাৰতো ঠাণ্ডাই সিমান ভালকে নপৰিলে।
নপৰিলে।
আমাৰ, আমাৰ কি নাম কয় উৰা কাপোৰ এবাৰ নোলালোয়ে। বিশ্বনা চাদৰেৰে কাম চলোৱা হৈছে।
সেইটোয়ে এতিয়া অলপ বাৰু আমাৰ পাহাৰ এৰিয়া অলপ ঠাণ্ডা হয়, কিন্তু তোমাৰ একদম বাহিৰটো ওলাই যাব নোৱাৰি।
বাপ ৰে বাপ আৰু কিনেকো পাহাৰতো ৰাতি হ'লে অলপ ফিৰ ফিৰিয়ে বত
উম, উম, মাৰে মাৰে
অ। এই আমাৰ ইয়াতে বাপৰে এক একদম পাতে নিহিলে ইমান গৰম।
উম, হুম, হুম বহুত বেছি গৰম।
তুমিতো নৱজ্যোতিত থাকা ন? নে কৈলাশ নগৰ?
হয়, মইতো হেৰিত থাকো তোমাৰ বতাহ খলিত ফালে থাকো।
বতাহ বলীত থাকা নেকি? ব বতাহ‌ বলীত কোনখিনি?
মতাহুলিৰ আমাৰ এই হেৰি ফালে তোমাৰ জনসিমলু স্কুল
অ', হয়, হয়, হয় নেকি? এই আমাৰ যি স্কুলৰ যে, পাঠকছাৰ থাকে তাত
অ', অ', অ', পাঠক ছাৰত ঘৰৰ ওচৰতে।
অ হয় নেকি
উম
অ আচ্ছা অ অ মই মানে ভাবিছিলো কৈলাচ নগৰ নহ'লে নৱজ্যোতিত থকা নেকি
অ নহয় নহয়
অ বতাহঘূলিতে থকা অ আমাৰো তাতে আলহী আছে ৰবা এই তোমাৰ এইখিনি অ এই জেঠী মা জেঠী মা আছে তোমাৰ এয়া কি নাম কয় পাঠক চাৰহতে যে ইফালে যে সোমাই যায় যে এইটো ৰাস্তা দি নহয় চিধাটোত
অ এই সেইজনী ছোৱালী নেকি এই যে তোমালোকৰ মানে বিয়া হ'ল নেকি কেইদিনমান আগত ছোৱালী এজনী যে আছিলে বা নামটো ন তাইৰ নামটো নাজানো ৰবা ববিতা নাম আছিল নেকি তাইৰ
কি নাম কয় এয়া বিয়া মানে কেতিয়া
সেই মানে হ'ল আৰু এক দুই বছৰ মান চাগে হ'ল আৰু মানে অলপ কম বয়সৰ ছোৱালী এজনী
ছোৱালী হয় দিয়া ৰিমা আছিল
অ তাইৰ নাম অ উ আচ্ছা আচ্ছা মই অ অ অ মই মানে তাইৰ নামটো পাহৰিছো
হয় এনে ঘৰত বেবী বুলি মাতো
বেবী বুলি কয় অ গম পাইছো গম পাইছো
হোজাইত তাই তাইৰ লতিবাৰীত বিয়া হৈছে
লতিবাৰীত বিয়া হৈছে নেকি অ তোমালোকৰে ৰেলতিভ মই ফটোত দেখিছিলো চাগে
যাও কেতিয়াবা জেঠিমাহতৰ ঘৰত যোৱা এয়া হ'ল আজি এয়া নেক্সট এই শনিবাৰ নহয় তাৰে নেক্সট আগৰ শনিবাৰে তোমাৰ শনিবাৰে যা আহোক শনিবাৰে যাই থাকি ৰবিবাৰে আহিছোঁ
অ অ অ
পাহাৰত মানে স অ মানে সেইদিনাখন পাহাৰত থাকি গম পাইছো পাহাৰত মানে অলপ ঠাণ্ডা লাগে
উম আমাৰ এইখ খিনি ঠাণ্ডা মানে তোমাৰ অ পাঞ্জাবাৰীলৈকে গৰম হৈ থাকে লাহেকে তোমাৰ পাব্লিক স্কুল সোমালে ফিৰ ফৰিয়া বতাহটো মাৰে আৰু
অ মানে সেইখিনিত মানে গোটেই পাহাৰে যে
উম পাহাৰ কাৰণে পাহাৰ কাৰণে মানে
বতাহটো অ বতাহটো মানে এনেকে মাৰি থাকি ইফালে তোমাৰ এইটো পাঞ্জাৱাৰীখিনিত অকমান মানে পাহাৰ বাকীতো ইফালেতো থ ন
উম বাকী পাঞ্জাৱাৰীতো গৰম আছে অলপ উম
যোৱাই নাই ৰ'বা মানে কি নাম কয় এই শণী বজাৰ আগতে স্কুল থাকোঁতেহে সোমাই সোমাইছিলোঁ শনিবাৰ বজাৰত আজিকালি নোযোৱাই হওঁ সিফালে যোৱাই নপৰে যে শনিবাৰ সিফালে
উম নোযোৱা হয় গম পাইছা নে সেইটো শনিবাৰৰ বজাৰতো সিফালে নিলে বুলি উম উম আজিকালি আৰু ভাল নালাগে ে এইফালে বজাৰ থাকিলে ভাল লাগে সেইফালে আৰু
তাকেতো অ আৰু ওখ জেগা দিগদাৰো হয়
উম উম কোনে আৰু মানে সেইখিনি উঠি উঠি যায়
অ তাকেতো আজিকালি কাপোৰৰ দোকান বিলাক নব বহে নেকি সিমান
নবহে নবহে আগতে সেই মানে ঘৰটোত যেতিয়া বজাৰ বহিছিলে তেত তেতিয়াহে কাপোৰৰ দু দোকান বিলাকো বহিছিলে
অ কিয় বাৰু নিতিয়া নবহা হ'ল
এ কিবা হেৰি হ'ল সিহঁতৰ মানে কিবা পইচা হৈছে আৰু উম আৰু তোমাৰ অ অ অ অ মানে আৰ্মি কেম্পৰ পৰা মানে অলপ অ কমপ্লেইন দিছিলে আৰু মানে সেইফালে তোমাৰ গাড়ী চাড়ী বহুত আহি থাকে ন কেম্পৰ ফালে উম জাম হৈ যায় আৰু যোনদিনা বজাৰ হয় সেইদিনা পুৰা জাম লাগি যায় যে
অ
সিহঁতৰ মানে অসুবিধা হয় আৰু আৰু মানে আমাৰ স্কুলৰ খিনিতো মানে পুৰা গেটৰ লকে বজাৰ লগাই দিয়ে
অ একদিনে এক এদিনে গৈছিলো যেতিয়া মানে সেইফালে বহিছিল আৰু স্কুল স্কুলৰ সিফালে সেই সিদিনাখনে গৈছিলো এক দিনে তাৰ পিছত আৰু ইফালে নতুনকে বহাৰ ত পৰা আৰু নোযোৱাই হৈছোঁ মানে নাযাওঁৱেই সেইটো চাইডে
উম সেইটোৱে তোমাৰ উ উম আৰু বোলে মানে স্কুলৰ মানে মেমহতে কয় আৰু যে বোলে বহুত লেতেৰা কৰে বোলে সেইখিনি জেগা বজাৰতটো থাকিলে আৰু পুৰা গেটৰ সন্মুখ লৈ মানে ত ৰখিব জাগাই নাই
নাথাকে উম চব মানে চব্জিৰ দোকানে দিয়ে ভৰ্তি কৰি দিয়ে আৰু
উম উম চব চব্জিৰে থাকে আৰু
স্কুলৰ এনেই মেম মেম হঁতক লগ পোৱা নে মানে কেতিয়াবা দেখা নে
অ মানে কেতিয়াবা দেখা পাও মানে আমাৰ ভাইটি যাতে পঢ়েতো ভাইটি পঢ়ে তাতে মানে কেতিয়াবা ল'ব গ'লে দেখা পাওঁ আৰু তমাৰ দীপাঞ্জলি মেম হত ততে মাত দিয়ে আৰু
অঁ এতিয়াতো কি নাম কয়, কিছুমানতো নতুন নিউ টিটছাৰো সোমাইছে কি জানি ন।
উম আহিছে আহিছে তোমাৰ নিও বহুত কেইজনী আহিছে তোমাৰ মানে বহুত কম বয়সীয়া টিচাৰ আহিছে আৰু।
আহ আচ্ছা। আৰু কি নাম কয় এইফালে পাঠক সাথক কৰিয়ে আছে ন।
উম পাঠক ছাৰ আছে পাঠক
অ অফিচাৰ আছে নে নাই? আৰু
নাই নাই। নাই এই অখিল ছাৰ ক'ত বা গ'ল মানে উ হেৰিয়ে হৈ গ'ল মানে এতিয়া ক'তয়ে দেখা নাপাও।
অ সম্ভৱ গাঁও চাও গুচি গ'ল নেকি?
উম গাঁৱতে গ'ল চাগে। উম। তেওঁলোকৰ গাঁওতো হেৰিতে আছিলে বৰপেটাই আছিলে, উম পাঠক ছাৰহঁতৰ ঘৰৰ ওচৰ ওচৰতে বোলে।
অঁ আচ্ছা।
উম।
আৰু এইফালে কেতিয়াবা এই মেমহতক ইফালে ইফালে থকা মেমহঁতক দেখা পাওঁ যেনেকে এই লোফফা, লুফামেম উম আৰু যে এটা যে বহুত যে বগাকে আছিল কি নাম আছিল?
আফ আফ্ৰোজা আছিলে নেকি আফ্ৰোজা মেম আছিল
আফ পোজা নহয় আৰু এটা বগা তাকে বহুত বগা যে চাপৰকে
অঁ আসমা আসমা মেম নেকি অঁ পাহৰিছো নামটো অঁ। সেইফালে থাকে নেকি?
অঁ এই সাতগাঁও সেইফালে থাকে।
সাতগাঁওৰ এইফালে অ এয়া অহা যোৱা কৰে।
উম বহুত সেই এতিয়াও কৰি আছে
বাপৰে
বাপৰে উম তাকেতো আৰু ইফালে আপোনাৰ তোমাৰ ইফালে তোমাৰ মানসীমেম
উম, আছে আছে বাপৰেহে
কি মানে ন?
উম এতিয়াও আছে। মানসী মেম
তোমাৰটো চৰকাৰী স্কুলৰ হ'লে ৰিটায়েৰ
ৰিটায়াৰ হ'ল হয়, মানসী মেমৰ উ, উম বয়স হৈছে ছে ন অলপ বয়স হৈছে আৰু তোমাৰ হেৰি মানে কি অলপ গা চা বেয়াও হৈ থাকে হ'লেও আহে মেমে। মানে এই মানে অকলশৰীয়া
উম তাকেইতো কাম-চাম ন অ এতিয়া কৰি কৰি অভ্যাস হৈ গৈছে তো সেইকাৰণে মানে এতিয়া ঘৰত থাকিব নোৱাৰা হৈছে আৰু নোৱাৰা হৈছে।
ভাবিছিলো আৰু মেম বহুত ষ্ট্ৰিক্ট যেন কিন্তু এতিয়া ইমান ষ্ট্ৰিক যেনো নালাগে।
অঁ এতিয়া মানে অলপ ঢিলাইছে নেকি?
অলপ হেৰি হৈছে আৰু অলপ ঢিলা দিছে আৰু আগতেতো মানে মানুহ কম বয়সীয়া থাকোতেটো পোৰা ষ্ট্ৰিক্ট আছিলে আৰু ভয়তে থাকে আৰু
তাকেইতো, সেই কি নাম কয় কিবা প্ৰিন্ঞ্চিপাল মেমটোতো সেইটোৱে আছে ন? প্রিন্সিপাল মেম, প্রিন্সিপাল মেমৰ বয়স হৈ ঘলে
উম বৰ আৰু এতিয়া লাহেক এতিয়া তোমাৰ মানে কি আৰু আমাৰ ভাইটিহঁতে পঢ়ি আছে ন, কিন্তু এতিয়া দেখি কিছুমানে আমাৰ টাইমত যেনেকুৱা মানে পঢ়াটো আছিলে সেনেকুৱা মানে পঢ়াটো অলপ কমি গৈছে। অঁহ আৰু শুনিছোঁ এবাৰ মেট্ৰিকৰ ৰিজাল্টটো ইমানটা মানে
ভাল হোৱা নাই, আচ্ছা মানে ষ্টুডেন্ট আছেনে নাই? কম, কম আছেনে বেছি আছে?
ষ্টুডেন্ট বহুত আছে কিন কিন্তু মানে ধৰা মানে মেট্ৰিকৰ ৰিজাল্ট বোৰ ভাল হোৱা নাই আৰু
সেইটোৱে অ এ অ স্কু স্কুলখনৰ সেই কৰিলেনো কি হ'ব বাচ্ছাবোৰো ভাল হ'ব লাগি
হুম হুম ষ্টুডেন্ট বোৰ পঢ়িব লাগিব ভাল হ'ব লাগিব আৰু হম হুম আৰু বহুতে কি মানে এতিয়া নতুন অ' এম আৰ চিটৰ কনচেপ্ট দিছে ন এম আৰ চিটো মানে বুজি পোৱা নাই
অ তাকেহে বাচ্ছ বিলাকে মানে ষ্টুডেন্ট বিলাকে মানে প্ৰথম পাইছে ন এবাৰ তো সেইকাৰণে বুজি পোৱা নাই উম তাকেতো কত কি কৰি থাকে চৰকাৰখনে আগৰ আগৰবোৰ দিলে ভাল আছ
হি হি হি তাকে। আকৌ অ এম আৰ চি। তো দিয়ে আও মানে সমাজ বিজ্ঞান খিনিতো লিখিবই লাগে। মানে ষ্টুডেন্ট বিলাক কনফিউজ হৈ তে কি কৰিব? কেনেকে কৰিব? আৰু অ, অ এম আৰ চিটো লিখি ছিলে বহুদ ভুল হয়। জানা।
ভুল হয়। ভুল হয়। তাকেতো। এতিয়া নিজে পঢ়ি নিজেহ হাতেদি লিখাৰ নিচিনা নহয়।
নহয় নহয়। তেনেকুৱাকে। দিয়া তুমি এটা নেক্স কলটো কৰিব পাৰিবা দিয়া। উম, উম।